হেল্ল' হয় নমস্কাৰ।
হয়, নমস্কাৰ ভালনে?
উম, ভালেই তোমাৰ কোৱাচোন?
অ', মোৰ ভালে বাৰু ভালে আছো অ, কি কৰি আছিলা?
এই ভাত পানী খাই উঠি অকমান মানে চোতালতে ৰখিছোঁ ঠাণ্ডা হাৱা লৈছোঁ।
আহ তাকেহে গৰম পৰিছে ন'। আচলতে ভাত খাই অকমান এই অকনমান খোজ কাঢ়িবই লাগে আচলতে এই অকনমান হজম হ'বলে। লগে লগে লগে লগে শুই দিয়া টো ভাল নহয় অকণমান অ', অকমান এই অকমান চেণ্ডেল মানে খুলিও অকমান মাটিত বন বননিত অকমান খোজ কঢ়িব লাগে দিনটোত অকমান।
হয়, আমি খেতি পথাৰৰ লগত জড়িত থকা হৈ যে আমি মানে চেনটো খোলা ইমান অভ্যাসটো নাথাকে কিন্তু মানে যদি মানে অকমান ৰাতিপুৱা সোনকালে উঠা হয় তেতিয়াতো চেনডুল পিন্ধাই নহয়। হয়,
বাকী ঘৰত ভালেই নহয়?
উম, ভাল ভাল তোমাৰ ভাল?
অ', ভালে ভালে ভালে, মই মানে তোমাৰ ফোন কৰিছো এই কলেজৰ মানে এতিয়া নতুন মানে এতিয়া যিহেতু চামাৰ ভেকেচন মানে গৰম বন্ধ আহি আছে, এতিয়া গৰম বন্ধ মানে আমাৰ শিবিৰত তোমাৰ এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আমাৰ লিখিনিবলৈ কৈছিলে মানে অকণমান আলোচনামূলক বিষয়। নে সাম্প্ৰতিক সময়ৰ তোমাৰ আটাইত কৈ এটা আহ জ্বলন্ত সমস্যা বুলি ক'ব পাৰ যে মূল্যবৃদ্ধিৰ কথা নটো কথা কৈছো, মূল্যবৃদ্ধিৰ বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছো।
হয়।
অ', এতিয়া প্ৰথম কথা চোৱা বৰ্তমান সময়ত মূল্য বৃদ্ধিয় সমস্যাটোৰ লগত আমি সকলো জড়িত হৈ আছো বা সকলোৱে আমি ভুক্তভোগী, কাৰণ আহ মধ্যবিত্ত পৰিয়ালৰ আহ এগৰাকী এগৰাকী সদস্য হিচাপে আমি দিনটোত হাজোব যদি হাজিৰা থকা এজন ব্যক্তি ঘৰলৈ যদি চাবলৈ যোৱা দিনটোত তেখেতে হাজিৰা কৰি যিমানকেইটকা পায়, সেই পইচা যদি দৈনন্দিন জীৱনত যদি সদায় বজাৰ কৰিবলৈ যায় তেনেহ'লে কোৱা য যে মোনাই এটা চকু ফুল হৈ অহা দোকে আপোনে যে বৰ্তমান সময়ত সময় অ', যে সময়ৰ লগে লগে বস্তু বস্তু পাতিৰ দাম ইমানে বাঢ়ি গৈছে, যে তেখেতে গোটেই দিনতো কষ্ট কৰি পই পোৱা পইচাকিটাই এসাঁজ ভাত খাবলে সম্পূৰ্ণৰূপে বস্তু কেইটা কিনিবলৈ অসমৰ্থ হয়। গতিকে আহ প্ৰথম কথা প্ৰথম কথা আজি এই সমস্যাটোৰ লগত তুমিও ভুক্তভোগী ময়ো ভুক্তভোগী সকলো মধ্য মধ্যবিত্ত পৰিয়ালৰ এগৰাকী সদস্য হিচাপে, গতিকে তুমি কথাখিনি কেনেকুৱা অনুভৱ কৰিছা আচলতে? আহ অনুভৱটো আচলতে অ', বেয়াই হ'ব, কিন্তু আচলতে কেনেকুৱাধৰণৰ অগ্ৰগতিত হৈ আছে দাম বৃদ্ধি, যিহেতু কমাৰ আহ নামেই হোৱা নাই, গতিকে তুমি কি ভাবিছা যে এই কথাখিনি কেনেধৰণে জুৰুলা কৰি পেলাইছে এচাম এচাম মানুহক সমাজত
বৰ্তমান সময়ত যি মূল্য বৃদ্ধি চলি আছে এয়া অতি ভয়ানক পৰিস্থিতি হৈ আছে আমি এটা বছৰতকৈ টা বছৰ আমি মূল্যবৃদ্ধি হ্ৰাস পোৱা দেখা পোৱা নাই, এয়া প্ৰত্যেক বছৰ মূল্যবৃদ্ধি পোৱাহে দেখা পোৱা গৈছে, ইয়াৰ ক্ষেত্ৰত ক্ষেত্ৰতো চৰকাৰে ইয়াৰ ক্ষেত্ৰত চ একো পদক্ষেপ আমাৰ লোৱা দেখা পোৱা হোৱা নাই য যাৰ ফলত স ৰোধ হ'ব, ইয়াৰ ক্ষেত্ৰত ত একো মানে চৰকাৰৰ পদক্ষেপ হাতত লোৱা দেখা পোৱা, নাই যাৰফলত বৰ্তমান ইদিনত সিদিন মূল্য বৃদ্ধি বাঢ়ি গৈ আছে ম্ মূল্য বৃদ্ধিটো এনেকুৱা ৰূপত বাঢ়ি গৈছে যে সাধাৰণ মানুহে তেওঁলোকৰ জীৱন যাপন কৰিবলৈ বহুত মানে বহুত কষ্ট কৰি বহুত কষ্ট কৰিবলগীয়া হৈছে তাৰ ফলত তেওঁলোকে এসাঁজ ভাতৰ কাৰণে তেওঁলোকে বহুত হাহাকাৰ কৰিবলগীয়া হৈছে। যাৰ ফলত চৰকাৰে চৰকাৰে তাৰ ফলত একো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই।
দেখা পোৱা নাই হয় এতিয়া বৰ্তমান এটা ৰন্ধন গেছৰ দাম হাজাৰৰ পৰা বাৰশ টকাৰ ভিতৰত পালেগৈ যিটো সময়ত আমি পাঁচশ প ছশ টকাৰ ভিতৰত লৈছিলো বা সাতশ টকাৰ ভিতৰত লৈছিলো, আজি তাৰ দাম বাঢ়ি গৈ ইমান খিনি পাইছেগৈ। আজি মিঠাতেলৰ দাম আজি দুশ টকা অতিক্ৰম কৰিছে হয় নে নহয়, বাৰু আচলতে এ এই মূল্যবৃদ্ধিৰ যোনটো গাঁথনি গাঁথনিটো আচলতে তুমি যোনটো কৈছা আচলতে ই বাঢ়িহে গৈছে কমা দেখা পোৱা নাই, কিন্তু তাৰ অনুপাতে আমি যদি চৰকাৰী বিষয়াসমূহলৈ চাওঁ সেই বিষয়াসমূহৰ দৰমহা তেওঁলোকৰ স বেতনসমূহ বৃদ্ধি পাব সময়ৰ লগে লগে কিন্তু আমাৰ দৈনিক হাজি হাজিৰা কৰি খোৱা মানুহসকলৰ বেতনসমূহ কিন্তু বহা দেখা পোৱা নাই গম পাইছানে যি যি যি যিটো ৰূপে তেওঁলোক খৰচ হয় সেইটোৰূপে তেওঁলোকৰ ইনকামৰ কিন্তু চ'ৰ্চটো বা উৎসটো খুব কম। গতিকে তেনে ক্ষেত্ৰত তেখেতৰ সঞ্চয়ৰ ক্ষেত্ৰতে হওঁক দৈনন্দিন জীৱনত খোৱাৰ বাহিৰে অন্যান্য ক্ষেত্ৰখনত পইচা যথেষ্ট অসুবিধা হ দেখা পোৱা গৈছে। এছামক দুৰুলা কৰি পেলাইও দেখুৱা গৈছে এতিয়া ইয়াৰ মাজতে অলপ আঁচনি কথা আমি অলপ সোমাব বিচাৰিম যে চৰকাৰে এতিয়া যিসমূহ আঁচনি দিছে তুমি ভাবা নে সেই আঁচনিসমূহ মানুহে এই ক্ষেত্ৰত আমাক যথে কষ্ট খিনি লাভৱ কৰিছে বুলি বা কোনোবা ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে বুলি
নাই নাই বৰ্তমান সময়ত মানে চৰকাৰ বিভিন্ন দিশত বিভিন্ন আঁচনি নিৰ্মান কৰিছে যদিও আমি তেনেকুৱা একো পদক্ষেপ আমি হাতত লোৱা দেখা পোৱা নাই যাৰ ফলত মূল্য বৃদ্ধি ৰোধ হ'ব বা সাধাৰণ জীৱন যাপন ন কৰাত যিসকল মানুহ আছে তেওঁলোকৰ উন্নতি সাধন কৰিব তেনেকুৱা ধৰণৰ একো পদক্ষেপ আমি বৰ্তমান সময়লৈকে লোৱা
নাই আচলতে সেইখিনি আচলতে চৰকাৰৰ অমনোযোগিতাৰ কাৰণে হৈছে যে আমাৰ ৰাইজৰ অসাধাৰণতাৰ কাৰণে হৈছে চ কাৰণ ৰাইজৰ প্ৰতি ৰাইজে আচলতে প্ৰতিবাদ কৰি আছে কিন্তু চৰকাৰৰ অমনোযোগিতাৰ কাৰণে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হলে পাইছে এতিয়া মইতোতো তোমাৰ এনেকুৱা এখন ঠাইত দেখা নাই য'ত বৰ্তমানে খাদ্য মন্ত্ৰীয়ে এই গোটেইবিলাকৰ বুজনি লৈছে যে কোনোবা এখন ঠাইত কিয়নো দাম বাঢ়িছে হয় নে নহয় বাৰু।
হয়।
এতিয়া এই ক্ষেত্ৰত ত তুমি কি ক'বা চৰকাৰৰ অ অমনোযোগিতাৰ ক্ষেত্ৰত আমাৰ এছামৰ যে ইমান খিনি জুৰুলা অৱস্থা হৈছে। বা এতিয়া আঁচনি বা এতিয়া চোৱা এতিয়া যিসকল মহিলা সবলী কৰণ আঁচনিত বা অৰুদোয় আঁচনিৰ কথা আমি কওঁ, মাহিলী তেওঁলোকক বাৰশ চাৰে বাৰশ পৰা যিমানখিনি পইচা দিয়া হৈছিলে কিন্তু তাৰ বিনিময়ত এই বজাৰ-পাতি নামত যিমান খিনি কাহিনী আ হল সেইটো আচলতে এচামুচ নি এ এবেলচা নিয়া নিচিনা হোৱা নাই নে কথাখিনি
হয়, হয় বৰ্তমান সময়ত তেনেকুৱাই হৈ আছে। মানে চৰকাৰ পক্ষই তেনেকুৱা একো
আঁচনি দিছেটো তেওঁলোকে মূল্য বৃদ্ধিৰো লোকৰ ওপৰত বঢ়াই দিছে যাৰ ফলত সাধাৰণ জীৱন-যাপন কৰা মানুহৰ মানে জীৱন যাত্ৰাটো বহুত আধৰুৱা হৈ গৈছে, আমি যদি বৰ্তমান সময়ত দেখ খা পোৱা যায় মানে পেট্ৰল ডিজেলকে আদি কৰি যিসমূহ- দৈনন্দিন জীৱনত- ইউজ কৰা বস্তুবোৰ সেইখিনি মূল্য প্ৰত্যেক দিনে দিনতকৈ আমি বাঢ়িবলৈহে ৰাখোঁ খ পোৱা যায়।
বাঢ়ি বাঢ়ি দেখা পোৱা গৈছে এতিয়া আচলতে শাক- পাচলিৰ ক্ষেত্ৰতো তুমি যদি এয়া চাবলৈ যোৱা শাক-পাচলিৰ ক্ষেত্ৰত এতিয়া বজাৰত জুই চাই দাম আমাৰ সাধাৰণ মানুহে সেই পাচলি এসাঁজ পাচলি কিনি খোৱাৰ সামৰ্থতো বৰ্তমান কীয়া হৈ গৈছে। গতিকে তে তেনে ক্ষেত্ৰতে আহ- আমি যদি চাবলৈ যাওঁ এই মূল্য বৃদ্ধিৰ এই উত্থনটো যিমানখিনি উতন আছে সেই উত্থানৰ - তুমি তুমি তুমি সেইটো আশা কৰিব পাৰা যে এই উত্থানসমূহ - ভৱিষ্যতে এ নামিব বুলি তোমাৰ বিশ্বাস আছে নে নাইবা চৰকাৰৰ সেই ইয়াৰ প্ৰতি দৃষ্টিগোচৰ - হ'বনে বা আমি কিমান খিনি ক্ষেত্ৰত অগ্ৰসৰ হম যে চৰকাৰৰ সেইখিনি দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত।
অ আমি চৰকাৰখন লৈ বহুত আশাবাদী চৰকাৰে যিকোনো পদক্ষেপ যদি- হাতত লোৱা সেইখিনি এই পদক্ষেপ সমূহ তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হয়। যিদৰে অসমত মানে বিভিন্ন স্কিল তথা বিভিন্ন ধৰণৰ চাক - কৰি ক্ষেত্ৰতে হওক তেওঁলোকে প্ৰত্যেকটো দিশৰ কাম কৰি আছে। আমি চৰকাৰৰ পৰা আশা কৰিম যে বৰ্তমান- সময়ত যিটো মূল্য বৃদ্ধি চলি আছে সেই মূল্য বৃদ্ধি সময়ৰ লগত খাপ খাই মানে মূল্য এইটো টো কমিব এইটো আমি অতি সোনকালে- হোৱাটো আমি বিচাৰো যাৰ যাৰ বাবে সাধাৰণ ৰাইজৰ জীৱন যাত্ৰা অতি সুখৰ হ'ব।
জোনে ডেইলী হাজিৰা কৰি বা ডেইলি কাম কৰি যিসকলে খাই আছে তেওঁলোকৰ জীৱন যাত্ৰা অতি মধুৰ হব বুলি- ভাবো।
হয়, হয়, হয় নিশ্চিত ৰপে, আচলতে তাৰ আচলতে চ চৰকাৰে সিমানখিনি- টি গোচৰ আচলতে লাগিব কাৰণ যিহেতু আমাৰ এখন কৃষি প্ৰধান দেশ বিশেষকৈ কৃষকৰ- যিহেতু এটা এখন দেশ গতিকে তেনে ক্ষেত্ৰত বৰ্তমান সময়ত যেতিয়া খেতি পথাৰ কি হব - অকল নমা গৈছে নাম নামি নামিবলৈ দেখা পোৱা নামি যোৱা দেখা পোৱা গৈছে যে তেনে ক্ষেত্ৰত যদি অন্যান্য উ খাদ্য সামগ্ৰীৰ দাম যদি বাঢ়ি যায় পোৱা যায় তেনেহলে অ তেখেত এতিয়া চবা এতিয়া গাও অঞ্চলত সেইটো দেখা পোৱা যায় যে যি সকলে ধৰা জৰা কৰি খাই আছিলে এতিয়া বাৰিষাৰ কালত যেতিয়া পথাৰলৈ নামে তেতিয়া তেওঁলোকে সেই কামখিনিত কৰিব নোৱাৰে পথাৰৰ লগতে জড়িত হৈ থাকে এতিয়া সেই বজাৰ পাতিৰ কাৰণে তেওঁলোকৰ আহ অন্য কোনো ধৰণৰ আয়ৰ উৎসও নাই
হয়
তেনে কেত্ৰত যদি এ কাম কৰি আহ তেওঁলোকে পথাৰত গোটেই দিনটো উ হাজিৰা পথাৰত যদি নিজে দিনটো অ অতিবাহিত এসাঁজ যদি ভাত খাবৰ কাৰণে যদি ব্যৰ্থ হয় তেনেহলে আমই ভাবো আহ আমাৰ এখন কৃষকত যোনখন দেশত সন্মান দিব লাগে সেই সন্মান আমি দিব পৰা নাই বুলি ভাবিম আচলতে কাৰণ ইমান খিনি গোটেই বস গোটেই বছৰতো আমাক খাদ্য শস্য যোগান ধৰা এ এ বৃটিছৰ এজন কৃষকক যদি আমি আহ তেওঁক এ কেইটামান পইচাৰ কাৰণে বা কেইটামান মূল্যবুদ্ধিৰ কাৰণে যদি আমি লঘোনে বা ভোকে ৰাখিবলগীয়া হয় তেনেহ'লে তাতকে এটা নিৰজ্য কাম আচলতে নহয় বুলি মই ভাবিছো
হয় আপোনাৰ সতে কথা পাতি ভাল লাগিল এ বিভিন্ন মূল্য বৃদ্ধিৰ দিশৰ লগত আপোনাৰ সতে বিশ বিশেষভাৱে কথা পাতি ভাল লাগিল
হয় হয় হয়
আমি অনাগত দিনৰত এনেকুৱা এটা বিষয় ওপৰত আপোনাৰ সৈতে আলোচনা কৰিম
হয়োন নিশ্চিত ৰূপে পুনৰ লগ পাম এটি নতুন বিষয়ে গতিকে যথেষ্ট ভাল লাগিলে কথাখিনি আশা কৰিছো কথাখিনি যাতে এনেকুৱা ধৰণৰ আলোচনামূলক বিষয়সমূহ ৰাইজৰ মাজত হওক এটা সজাগতা বা সচেতন মূলক বাানি যও
হয়
আকৌ পুনৰ লগ পাম আজিলৈ ৰাখিছো
ধন্যবাদ
উম